অ কি কৰিছা?
এই আছো এনে।
অ কি কয় এইটো কি কৈ আছিলো বি য়েৰ না? বি এৰ মানে বি এৰ ক'বও পাৰি। কিন্তু বি এছ চি হ'লে মানে সেয়াই আৰু অলপ বেছি পঢ়িব লাগিবো।
এ এনেই এতিয়া তেনেকে ভাবিছো এতিয়া আমি। যে বি এড পঢ়িব নালাগে বুলি বি এডো লাগে পঢ়িবা।
লাগেই কিন্তু মেজৰ ল'বা নৰা মাইনৰকে ল'ব লাগিব কিজানি।
মাইনৰে লও নেকি।
কিন্তু মানে যদি আকৌ হেৰি এ এডমিচনৰ পইচাও আছে বহুত খিনি। চাৰি পাছ হাজাৰ মান কিজানি। কিন্তু সেই আৰু একেলগে একজামটো পৰিগলে অকলে লাগি যাব না।
নপৰিব একেলগে, হেন্দি কৰিব গলে কে কে হেন্দিত।
এ আমি যদি এইটো আমি কৰি থকা কৰ্চটো কমপ্লিট কৰাৰ পিছত হে যদি আমাৰ গভাৰ্ণমেণ্ট জব এটা লাগে আমি কি একজাম দিব লাগবনো মেইনলি?
জে ই।
জেই সেইটো-সেইটো মানে কেনেকুৱা নো?
সেইটো হৈছে এতিয়া মানে তই যিটো কৰ্চ কৰি আছা। সেইটো কৰ্ছৰ ওপৰত কোৱেছন আহিব।
মানে ক্ৰচ মানে আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড একদম ছিক্স ছেমলে গোটেইখিনিৰ পৰা কোৱেচন পেপাৰ।
অঁ! মানে তই যিটো ব্ৰাঞ্চৰ ওপৰত আহিব কোৱেচনবিলাক? নবঞ্চৰ পৰা আহিছে নেকি? গংগা পইছাবোৰ তই জেই পৰী পৰীক্ষা দিয়াব লাগিব কিন্তু জেই পৰীক্ষাটো অলপ টান হয়।
অঁ!
কাৰণ জেই পৰীক্ষাটো বিটেক কৰা কেইটাই দিয়াব পাৰে নাই?
অঁ! আমি যদি অ পৰীক্ষাটো পাছ কৰিলোঁ হা।
অঁ! ডাইৰেক্ট চাকৰি হ'ব।
অঁ! ডাইৰেক্ট চাকৰি মানে গভৰ্ণমেণ্ট চাকৰি পাম নেকি?
অ! চৰকাৰী চাকৰি জেই জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ চাকৰি পাবি। পোষ্ট ওলাইটো।
আচ্ছা আৰু আমি যদি অইল বা এনেও অএনজিচি পাব লাগে তেতিয়াহ'লে আমাক
তেতিয়াও-তেতিয়াও জে য়ি এ দিব লাগিব। তেতিয়াও জে ই পৰীক্ষা দিব লাগে কিন্তু সেইটো কিজানি অলপ প্ৰচেছটো অলপ বেলেগ হয় কিজানি।
অঁ! সেইটোত কিজানি মাৰ্কটো চাই নেকি?
অইলে-চইলে পাব লাগিল। অইলে-চইলে পাব লাগিলে কিজানি বিটেক-চিটেক অলপ বেছি হয় যে নেকি? বিতেক, এমতেক কৰা কেইটাও অঁ।
বিটেকটো তই কৰিম বুলি ভাবিছা নে নকৰা?
কৰিম কিজানি ঘৰৰ পৰা কৰিব দিছে বাৰু।
মোকো এনে ঘৰৰ পৰা বিটেকটো কৰিব দিছিল। বিটেকটো কৰাই ভাল হ'ব চাগে না?
এইয়া আমাৰ-আমাৰ এ এজো আছে অলপ মানে। তই পাৰফেক্ট এইজত মানে শেষ হ'ব।
পাৰফেক্ট এজতহে হৈ যাব। ধুনীয়াকে মানে পাছত জব-চব বিচাৰিব পাৰিম।
অঁ।
কিন্তু আমাৰ আমি যদি এ পলিটেকনিকটো কৰি যাওঁ তেতিয়া বিটেকটো কিমান বছৰ হ'ব?
তিন বছৰ।
তিন বছৰ। আকৌ সেই তিন বছৰ আমি একজামটো পাছ কৰিলেহে তিন বছৰ হ'ব?
অ এক্জামটো পাছ কৰিলি মানে একজাম জে এল ডাব্লিটি যদি পাছ কৰি যাৱ। তেতিয়া হ'লেটো ডাইৰেক্ট তোৰ ব্ৰাঞ্চত এডমিচন হ'ব। উম! ডাইৰেক্ট ব্ৰাঞ্চতে হ'ব।
আৰু যদি সেই পাছ নকৰা?
পাছ নকৰিলে বাদদি।
তেতিয়া মানে ন‌ও ব্ৰাঞ্চ হৈ থাকিব?
ন‌ও ব্ৰাঞ্চ পাছ নহলি কি ক'ত এডমিছন পাবি তই।
অ! এডমিচন নাপা?
অহ
আৰু পিছে সেইটো টাফ হ'ব একজামটো।
একজামটো ট্ৰাফ আছে। এইটোতো ব্ৰাঞ্চৰে আহিব সেইটোতো।
অঁ!
ভালকে ভাবি
উম। সেইটো, সেইটোতো দিবা লাগব সেইটো কাৰণে অ', ইংকে পঢ়িবা লাগব আমি যিখিন ফাৰ্ষ্ট ছেম পৰা একদম ছিক্স ছেম
তাৰ কাৰণে এক্সট্ৰা বুক আছে নে?
নাই
উম, তোৰ চিনাকি আছে নে কোনোবা এনেকে পাছ কৰা?
পাছ কৰা নাই চিনাকি নাই, মানে লগৰ কেইটামান আছে বুলি দিয়ে লৈছে আৰু মানে পলি কৰা আছে কেইটামান সিহঁতে বা কি কৰে নাজানোঁ, আমাৰ লগৰে কেইটামান আছে।
অ'। এই মই এতিয়া আমাৰ পলিটেকনিকৰ যি মেকানিকেলৰ থাৰ্ড চেমত হেভি বহুত টান চাবজেক্ট আহিব নেকি বাৰু?
টান চাবজেক্ট ইমান নাহে, হেবি চাবজেক্ট নাহে ইমান।
কেইটা চাবজেক্ট হ'ব?
ছয়টা মান হ'ব কিজানি। কাৰণ তহঁতৰ লেব, লে হা, লেপ থাকব'। থাৰ্মেল লেপ থাকব মেচ এমটি লেপ থাকব।
অ'।
এ এম টি খান অলপ ভালকে পঢ়িবি, সেইখন কাৰণ নিৰজ চাৰে পঢ়াব নে। ইমান মানে নীৰজ চাৰৰ ডাইৰেক্ট এই কেইদিনমান আগতহে আহা নে এক্সপিৰিয়েঞ্চ নাই না ছাৰৰ। ইমান এটা
মানে আমাৰ লে, লেব চাৰিটা মান থাকিব বাকী কেইটা আমাৰ থিয়ৰিৰ কোৰ্চ থাকব।
অ', অ', বাকী গিলা থঅৰি, এ এম এছ চি ডাইৰেক্ট লেব নাই এ এম এছ চি বাৰু ভবেছে পঢ়াব এম এছ চি লেব নাই, ই এ লেব নাই।
হয়
টম লেভ আছে। টম টম লেভ নহয় হেৰি আছে, এই এক এছ এম আৰু এফ এমৰ আছে লেব আছে ফ্ৰুইট মেকানিক আছে। ষ্টেণ্ডপ মেটৰিয়েলছে
মই ব্ৰাঞ্চ চেঞ্জ নকৰো বুলিয়ে ভাবিলো কাৰণ ব্ৰাঞ্চটো বহুতে চঞ্জ কৰবা হাগ দিলাক। মেকানিকেলতে থাকব বোলে, মেকানিকেলত থাকিলে বোলে পাছত ভাল হ'ব কাৰণ চিভিলত এতিয়া বোলে বহুত হেৰি এনেকুৱা বেছি কম্পিটিশন বেছি কম্পিটিশ্যন হৈছে বোলে চিভিলত।
কম্পিটিশনটোোম্পিটিশ্যন আৰু মানে মানুহে যেনকে চিটো ভাল বুলি কৈ ভালে বাৰু চিিলো। গোটেইকেইটা মানচে ভাল, কিন্তু চিভিলৰ পষ্ট এতিয়া বহুত নোলাৱই।
চিভিলৰ প'ষ্ট কম ওলাই আৰু কম্পিটিশ্যনটো বেছি হৈ থাকে মানে।
বহুত কম্পিটিশ্যন।
মানে মেকানিকেলৰ বাৰু কিবা এটা হেৰি আশা এটা থাকে।
মেকানিকেলৰ যদি তই এতিয়া তই সেইটা ষ্টুডেণ্টৰ যদি ভাল ৰিজাল্ট কৰবা পাৰা তক এনেও ভাল হ'ব এ।
অ'। এতিয়া মেকানিকেল ভালকে কৰিব পাৰিলে ভাল, এতিয়া মোৰ আমাৰ ছেকেণ্ড চাগে, ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্টটো বা কেনেকুৱা হয় এইটোৰ ওপৰত চাব লাগব ৰিজাল্টটো ভাল হ'লে ভাল আছিল, ভালকে দিছিলোঁ এক্সাম। টো কিন্তু এই ইঞ্জিনিয়াৰ মেকানিকচটোত কি হয় এতিয়া ভাবিব এইটো। মানে বেয়া হোৱা নাই দেই কিন্তু একজামটো, ভালে হৈছি।
গোটেইগিতা ভাল হৈছি না
একজাম গোটেইকেইটা পাছ-পাছ কৰিব লাগে মাঘে ভালে লিখিছো। আৰামচে পাছ ক'ব লাগে নো গোটেইগিটাৰ।
উম।
কিন্তু এতিয়া, টিচাৰৰ ওপৰত ডিপেণ্ড কৰিব আৰু কেনেকে বা বহি চাই।
বেছি চাফকে নাচাই দে।
তোৰটো ঠিকে আহিছে এইবাৰ?
অ' বেয়া হোৱা নাই মোৰ।
আমাৰ ইণ্টাৰ্শ্বিপ থাকিব নেকি থাৰ্দ ছেমত?
থাকব।
কিহৰ ওপৰত ক'ব লাগিব এইটো?
কৰা।
কৰা মানে?
অ'।
হেৰি কি কয়, কেইটামান ষ্টুডেণ্টে?
দছটা, বাৰটা, এনকা যিমান কেইটা লৰা আৰু, কমকে হলেও কথা নাই। চাৰি পাঁচটা দিওঁ।
ইণ্টাৰ্ণচিপটো আমি ধৰাল কৰিলোঁ হা এটা জাগাত, আমি দহটামান ষ্টুডেণ্টে কৰিলোঁ, চব ইণ্ডভিজুৱেল নে।
চ' ইণ্ডিভিজুৱেল মানে একেলগে ক'ব লাগিব যদি কৰা, এটা এটাই কৰিবি নেকি এতিয়া? এটা এটাই কৰিলি তই এটা প্ৰব্লেম হৈ যাব ন পিছত আকৌ তই সেই এখন হেৰি বনাব লাগিব ৰিপৰ্ট এখন বনাব লাগিব ইণ্টাৰ্ণচিপৰ উপৰত। তাৰ পৰা তই পি পি টি দিব লাগিব, প্ৰেজেণ্টেছন দিব লাগিব, ভাইবা দিব লাগিব।
আৰু যেতিয়া ৰিপৰ্টটো বনাম, ৰিপৰ্ট মানে চবে ইণ্ডিভিজুৱেল হ'ব লাগিব না।
ছেম হ'ব বস্তুখিনি ছেম, একেটা ৰিপৰ্টকে প্ৰিণ্ট কৰি
মানে চবে নকৰে আৰু চবৰে ইণ্ডিভিজুৱেল ৰিপৰ্ট থাকিব আৰু।
নহয় নহয় ৰিপৰ্টখিনি গোটেইখিনি গোটেইগিতা এটাই বনাবি, কাৰণ তহতে যদি এটা হেৰিতে কৰা ধৰি লওঁ তহতে পাঁচটা মানে কৰিলি, সেই পাঁচটা মানৰ ৰিপৰ্টো ছেম হ'ব ঔ। কাৰণ তহঁতক ছেম বস্তুটোৱে শিকাব।
চবৰে হাতত এটা এটা থাকিব আৰু।
মানে এখান। লেখাই মানে পাঁচটা যদি কৰা, পাঁচ খান দিব লাগিব আৰু মেমক।
অ' আৰু পি পি টি প্ৰেজেণ্টেছন দিব লাগিব?
আৰু পি পি টি, পি পি টি গোটেই কেইটাই ক'ব লাগিব। পি পি টি গোটেই কেইটাই নক কৰিলেও কিজানি তহঁতৰ গ্ৰুপত দিব কিজানি, গ্ৰুপৰ পৰা সোধব আৰু।
ত' তহঁতে থাৰ্ড ছেম ইণ্টাৰ্ণশ্বিপটো ক'ত গৈছিলি?
এই এ এছ টি চি।
এ এছ টি চি টো ক'ত আছে গুৱাহাটিতে নে?
গুৱাহাটীতে আছে।
সেইটো কি কোম্পানী হয়?
এ গাড়ীৰ এ এছ টি চি, বাছৰ, ভাল বাছ চাছ ভাল কৰি, ট্ৰান্সপৰ্ট আছে আমাৰ আকৌ আইছ এছ টি চি যে হেৰিলৈকে লৈ গৈছিল, আই এছ বি টি লৈকে লৈ গৈছিল।
যে যেতিয়া আমি ইন্টাৰ্নশ্বিপটো কৰিব যাম কোম্পানী এটাত হা সেই কোম্পানীটোত যাই পেলাই তাত পইচা দিব লগা হয় নেকি ইণ্টাৰ্ণচিপ কৰাৰ বিনিময়ত
এ আমাৰ আই চি চি পুঁজিত দিব লগা হৈছিলে ত এডমিচন
অ মানে সিহঁতে শিকাই দিব চব
অ' সিহঁতে শিকাই দিব আৰু
আৰু লিখাখিনি
সি লিখাখিনি কি লিখা তাই মুখেদি কৈ দিব দেখাই দিব পাছেল অ সেয়া তই নিজে কৰিব লাগিব
অ সেই এইবোৰ উ মিলি কেনে গোটেইকেইটা মিলি কেনে কৰিব লাগিব আৰু
অ গোটেই কেইটা মিলিকেনে কৰি এ এক্সাটা এক্সাটাকে জেৰজ কৰি ললে হ'ল আৰু
অ হ মানে চা তই ইণ্টাৰ্ণশ্বিপ এটা কৰিছা হা সেই প্ৰুফ কি থাকিবো যে মইটো ইটো কোম্পানী এইটোৰ পৰা ইণ্টাৰ্ণশ্বিপটো কৰিছো তাতে কিবা হেৰি
সেই চাৰ্টিফিকেট পাবি নহয় চাৰ্টিফিকেট চাৰ্টিফিকেট ছিল তিল লগাই দিব অ
তই যদি চিংগুলকেও যাই কৰি অহা তোৰ একো প্ৰব্লেম নাই মানে
প্ৰব্লেম নাই কিন্তু ইমান এটা হেৰি নিদিব সেনকে হলে যদি বহুত বিজি থাকে এটা মানুহ হলি কি কৰিব আৰু এনেকোৱা হেনেকোৱা
অ আচ্ছা আৰু এনেকুৱা এনে ভাল কোম্পানী গুৱাহাটীত ক'ত আছে আৰু সেইযে
এ ৰেলোইৰ চেলোইৰ কৰাৰ পৰা
মানে সেইটো টাইম আছে নেকি যে যেতিয়াই দিয়া সেই কাৰণে নে লাষ্টৰ ফালে চেমিষ্টাৰটো
নহয় নহয় চেমিষ্টাৰ শেষ হোৱাৰ পিছত
অ
ফাৰ্ষ্ট চেমিষ্টাৰ তাৰ আগত মানে এপ্লিকেচন সেইখন পঠাব লাগি টাইম থাকো নহয় তোৰ মাজতে পৰীক্ষাৰ আগত এপ্লিকেশন পঠাব লাগো তাৰে তেতিয়াহে তই একেচেপ্ট কৰিবি একচেপ্ট কৰিলে ইণ্টাৰ্ণশ্বিপ থাৰ্ড ছেমত
হুম
অকল এটাই কব লাগে থাৰ্ড চেমত এটা আৰু বা বা ফ্ৰৰ্টচেমত ইণ্টাৰ্ণচিপ নকৰিলেও হ'ব বুলিছে মেমে নকৰিলো সেই কাৰণে আৰু ফিট আৰু ছিক্স কৰিব লাগিব আৰু
হয় ইণ্টাৰ্ণশ্বিপটো আৰু এনেও এনে বহুতো টাফ একো ঠাই টাইমত নাই
নাই নাই
তহঁতৰ এবাৰ ফিফ নে
ফ্ৰট চেমত অলপ টাফ পাবি ড্ৰয়িং টো অলপ ড্ৰয়িং টো অলপ শাস্তি আছে বাৰু
থাৰ্ড চেমত মানে ড্ৰয়িঙৰ কিবা আছে নেকি
নাই নাই পস্তাব নোৱাৰিবো কিবা কৰিব সেইখিনি আৰু
সেইটো এইটো ভালকে ক যদি কমপ্লেইন হয় কিবাকে মা চি জি বিটো ভাল হ'লে লাষ্ট গোটেই কেইটা আচানি বে চি চি এইটো টান হয় নেকি
নাজানো দেই অকল মাৰ্চতো কাৰ নহয় নেকি বাকী নৰমঞ্চতো কিজানি অলপমান টান হয় কিজানি অলপমান
ক'ৰবাত টুৱেণ্টি পাৰ্চেণ্ট মান নৌ ব্ৰাঞ্চৰ পৰা আহে চাগে বা বাকীখিনি ব্ৰাঞ্চৰ পৰা আহে
অ সেইটো গম নাপাওঁ আৰু
বাকি কৰবাত যোৱা নাই এতিয়া?
দেহাই পিছে মই গৌ ওলোই যাওঁ ৰ।
অ দে ঠিক আছে দে হব দে।
অ দে দে।